শুনিছোঁ' অ'।
কি কৰিছা?
আছো এনেই, তুমি কি কৰিছা?
মইয়া পিছফালে আহিছো এনে এপাক। বাৰিলে। গৰম পূৰা দিছে আৰু।
উম
অঁ
খোৱা-বোৱা! উম, হ'ল, হ'ল তোমাৰ হ, ল!
অ হ'ল।
কিহে খালা?
আমাৰ এই মাছ আছিলে! মাছে খাই দিছো আৰু।
উম,
তুমি কিহে খালা?
আমাৰ আছিলে জাতিলাও আলু দালি তাৰপিছতে মাছ।
সেইফালে পানী হৈছে নে!
পানী হৈছে হোৱাটো আমাৰ এডোখৰত ইমান নহয় আগফালেহে হয় অকমান।
আমাৰো আগফালে ৰাস্তা কাষতে নাওখন আছে
অ, অ, এ, হোৱা জেগাত হোৱা জেগাত হে হয় নোহোৱা জেগাত নহয়। এতিয়া বৰষুণ ধেৰ দি আছে এতিয়া খেতি কৰিবলে সময়ত। নাই বৰষূণ সৰষূণ।
তোমাৰ এই আমি য'ত থাকো গহপুৰ তাৰ আগফালে মানে ঘাঁহ বিলাক আছেতো সেউজীয়া, তাত পুৰা মাছ হয়। পানী যেতিয়া হ'ব ৰাস্তা সমান হৈ জাইটো। তে পুৰা মাছ ওলাই তাত।
তাত বৰশী বলৈও পাই
হয় আমি যোৱাবাৰ বৰশী বালো। কাৱৈ মাছ অ', কাৱৈ মাছ ধেৰ পালো। এইবাৰ আকৌ বৰশীটো বাব লাগিব।
উম, আমাৰ সেইখিনিত নাই তেনেকে
অ-অ, তোমালোকৰ অ, সেইফালে বাৰু নাই তেনেকে।
উম, পুখুৰী নাইয়ে।
অ। মাহঁত আছে?
আছে, আছে।
অ', অ'।
অ', মা কালি গৈছি।
আমাৰ মাই ছাগলীজনী কিবা হে। কৰি আছে ৰছীডাল।
আহঁ,
জত লাগিছে নেকি এতিয়া ভাল কৰি আছে।
খেতি বাতি কি হব এতিয়া? খেতি বাতি?
খেতি বাতি তোমাৰ হৈ কঠীয়া পাৰি থোৱা আছে। এ কঠীয়া ডাঙৰ হৈছ আও আৰু পোন্ধৰ দিন মানৰ পাছত চাগে ৰুব পৰাই হ'ব।
উম আমাৰ পৰখিলৰ পৰা কঠীয়া তুলিবলৈ কৈছে।
অহ।
সোনকালে বোলে আজৰি হয়।
তাকেহে তুমি যোৱা নাই পথাৰলে?
যাওঁ যাওঁ পথাৰলে।
উ হু
নগলে নহ'ব নহয় আক।
তাকেহে অঁ, নামিব লাগিব আও এতিয়া এই জুলাই মাহটোতে।
আহ
ঘৰ নাইতি তেনেকে বন্ধ পাও নাই মানুহো মাৰ ঘৰত ফবলৈ
মাও মানুহো নাই মা মই এতিয়া আইতা ককা ভন্টিহঁতৰ লগতহে আছো আমাৰ মা ততে বাহিৰত আছে
অ
ম দেউটাটে
আচছা আমাৰো দেউ দেউতা সেয়া বাহিৰত থাকে মে থাকে ঘৰত আৰু বা থাকে
উম বাাৰ কি কিবা পঢ়ি আছে নেকি
অ বা এতিয়া মাধৱদেৱ বিশ্ববিদ্যালয়ত পঢ়ি আছে
অ কি কৰি আছিলে বিয় কি আছিল
এ তোমাৰ জীৱ বিজ্ঞান ভ ভ আছে
আহ অ
স পৰিয়ছে
উম উম
উম তাৰছ বহত মাৰিছে
উ ৰ'দ নকবা আৰু বতাহ চতাহ অকোনো নাই
আাকে হ পিছফালে সেইকাৰণে বাৰীত তলতে ৰ কি আছো ঠাণ্ডা অলপ
মই খ্ষীৰখন খুলি পি অকমান বহিলো বতচ নাই আকো মাৰি থৈ দিলো
কে হে অ
আৰু বহিবলৈ তেনেকে জেগা চেগা নাই আকৌ
সেই এখন হলে ভাল
উ আবেলি সময়ত অকমান চাহ পৰে এতিয়া ৰ'দ
সছ
আহ
আমাৰো তোমাৰ পিছফালে আগতে পুৰা ধুনীয়াকে চাহ পৰি থাকে এতিয় এই অলপ দিনৰ আগত ধুমুা আহিছিলে পুৰা দুজোপা তিনজোপা মান ডাঙৰ ডাঙৰ গছ ভাঙিছিলে ভঙি দ মাৰ ত পুৰা আৰু খ
অ এতিয়া মাছৰ অভাৱ নহ'ব
এইখ মাছৰ অভাৱ নহয়
উম!
বাৰিষা দিনতো মাছৰ ভাৱ নাই আৰু
অ!
পালে মাছ সাজিও আকৌ সন্ন্তানত যাব লাগিব ই
আহ!
আমাৰ একফালে পিছফালে সবফালে মাছেই মাছ।
এ আমাৰ মাছ মানে কিয় আমাৰ পাছফালো ইমান নাই নদীখন আছে যদিও আমাৰ এডোখৰত পানী নুঠে এই আগলহে উঠেগে।
আমাৰ পিছফালে তোমাৰ পিটন পিটনি এটা আছে আমাৰ পিছ ালে ঘৰ তাত মানে পুৰা বহুত ডাঙৰ পিডইংটো মানে পানী হলে উজান উঠাই যে উজান উঠিলে মানে গোটেই পথাৰত মাছবলাক গুচি আহে
আহ!
আমাৰ পিছফালৰ পৰা অকমানি খাল এটাও আছে তাতো সোমাই আকৌ তোমাৰ পথাৰত জাল পাত লো ধেই মাছ পায়। মানে মাটি ৰুই থাকে সিফালে জাল পাতি থাকে
উম আমাৰ ইমানটা নহয় হলেও লাগে আৰু।
অঁ।
আগফালে আমাৰ ঘৰৰ আগফালে মানে আমাৰ বৰদেউতাহঁতৰ আগ ফালে ডাঙৰ পুখুৰী এটা আছে ৰাজহুৱাকে মানে তাত মানে মাছ মাছ নিজীয়াই আও এনেই বনৰীয়া মাছ সোমাইহি, তাত বৰশী বালে মাছ ধেই পায়।
উম। কেতিয়া আছ
অহ' তোমাৰ খুৰাহত থাকোঁতে ধেৰ মানুহে বশি টোপাই থাকে।
তাকে ন আমাৰ আগফালে তোমাৰ নৈত ভেটা দিওঁ বুলি ক'লেও ভেটা দিব পাৰি। আহ মই মানে ঘৰত থাকিলে বশি বিলাক কাটি থম। তেনেকুৱাতো মাছটো আহে বৰালী মাছ।
অহ'
কিয় ভেতাই ভেতা তোমাৰ ইয়াত ওচৰতে ওচৰত
মই বৰালি মাছ নাখাওঁ, মাগুৰ মাছ নাখাওঁ, কুচিয়া নাখাওঁ। নাখাওঁ আৰু খাই বেয়া পাওঁ। বেয়া পাওঁ মানে কি মই সৰু পৰাই নাখাওঁ।
কালি মই কালি মই যিডাল পাই আছোঁ। সেইডাল মই দেখিয়ে নিজেও ভয় লাগি যিহে মষ্ট অকলে কি ক'ৰ লৈ আহা দাখন লৈ গৈছোঁ আৰু ৰাস্তা কাষত ঘাপ মাৰিছোঁ ডাইৰেক্ট সাপডালৰ নিচিনাই কৰিছে আৰু তাৰপৰা উঠাই লৈ আহিছোঁ আৰু
অশ হো
একদম পুৰা মষ্ট আধা কেজি অকমান বেছি
উম।
তাৰপাৰ আকৌ দাদা এজন আহিলে, এই সেইজনেও বনালে।
অহ'
সেইদিনা চ'ব কালি জোখত পৰিছে আৰু ৰাতি মাছ, মাংস। চ'ব কুচিয়া উম, হ'ম চ'ব চ'ব।
তাকে কোন কোন যোনদিনা থাকে। তাকে একেবাৰে এগাল এগাল থাকে নাথাকিলে নাথাকেই।
বৰ্পটো সেয়াহে মাছৰ যিহে দাম।
অ, মাছৰ দাম যে গাহৰিৰ দাম যে পাঁচশ।
গাহৰিৰ দাম পাঁচশ অৱ।
মই এবাৰ নিব আহিছিলো বোলো তিনিশ চাৰে তিনিশ মান হ'ব নেকি?
অৱ এই তোমাৰ এই দাগ তাকেতো বজাৰৰ পৰা লোৱাই ভাল ইয়াত তোমাৰ এই হেৰিয়ত বৰগুৰি তিনিআলিত।
উম।
তোমাৰ কাটিং টো ভাল নহয়, ব্ৰইলাৰ মাংস মানে গাহৰ মাংসটো। কাটিঙো ভাল নহয় আৰু দামো বেছি, তোমাৰ ফুলবাৰী বজাৰৰ ওচৰৰ পৰা আনিলে মানে কি হয়, কাটিংটো ধুনীয়াকে আও মাংসটো অকণমান সৰকে দিয়ে।
অৱ এই যে দেওবৰীয়া বজাৰখন বহে যে।
হয়নি, অৱ অৱ তালৈ মই অকল এবাৰে গৈছিলো এ তাত থাকোতে যোৱা নহয় মাহীঁতৰ ঘৰৰ পৰা গৈছিলো এবাৰ
অ বজাৰ চজাৰ কৰিবলৈ হ'লেও ভাল মানে তাৰ পৰা দেৰশ ট দেই গান বস্তু লৈ হলো আহিবিবা
তাকে
নিচ নাই জিছিলো বত আকৌ হব এইবাৰটোো ন এইবাৰ অ কা কোনোবা চিনাকি আছে নেকি
অ আম হা চিনাকি তেনেকে যোৱা নাই
উম
মানে আমাৰ হেৰিয়লে যোৱা নাই বেলেগলৈ যোৱা আছে বাৰু
ব
এইবিলাক জীৱা বিজ্ঞান বিল
আমাৰ বা এজনী আমাৰ ব লগৰ বা এজনী মানে এবাৰ মামি ঘাব গৈছ
অ
বি বুলি ক
আহ
এই তোমাৰ ৰাজদ্বীপ দাস ৰাজদ্বীপ দাস চিনি পন নাই ৰাজদ্বীপ দাস দৃষ্টি দাাৰ লগত
নামতটো শুনিছো কিন্তু নামে মানুহে চিনি নাপাওঁ
এটাাই একেলগে বঢ়া আমাৰত য
হেল্ল'
আহ শুনি আছো কোৱা
তাকে এইবাবা যদি মই বজাৰ কৰো একেবাৰে দেওে বজালেহে যাম আৰু
তাকে হে অ
নহলে ইয়াত বস্তু দাম দেই
বস্তু দাম ধেৰ অ তুমি ল'ব নোৱাৰা নেকি
একো এ ৰব নাই
এই মাইকী মানুহ বেপাৰীেইজনানীৰ ওচৰতো যাবই নোৱাৰয়
উম বড়ো হেই কিজনী
বহুত দাম
বহুত দাম কৈ দিয়ে আৰু এজনী আছে এই অসমীয়াই এইডোখৰত এই এই সেইফালৰ পৰা তোমালোকৰ ৰুমৰ চাইডৰ পৰা আহি পেলাই নি আৰু বাওঁ ছাইডে যে এখন বহে যে
হয় হয়
অ সেইখনত অলপমান হেৰি দিয়ে তাৰপৰা মানে বস্তু অকণমান হেৰি এনেই দি দিয়ে
হয় দিয়ে মানে অলপ হেৰিটো অলপ গ্ৰাহক বিলাক আনিবলৈ
অ আনিবলৈ বুলি নহয় আৰু মানে আমি আনি থাকো যে তাৰ পৰাই
অ চিনাকি হলেও দিয়ে বাৰু
অ চিনাকি হলে মানে দি দিয়ে তাক তাতে আমাৰ সেই সেইফালৰ পৰাই আহে যে মানুহকেইজনী
হয়।
অ',
বাৰু দিয়া ঠিক আছে তেনেহলে।
উম, হ'ব দিয়া।